হেল্ল',
হেল্ল',
হেল্ল', - হেল্লো', হেল্ল', হেল্ল', হেল্ল', -হেল্ল', অ -অ শুনি আছো তুমি? অহ ', শুনি আছো তুমি অ', মই শুনি আছো তুমি? অ', - অ', - অ', - তো শুনি আছো এতিয়া এতিয়াহে শুনিছো।
অ-অ-অ ঠিকে শুনিছে, মই এতিয়া আছোঁ এনেই তুমি?
কি কৰি আছা?
মইতো এনে অলপ আছো। বাৰাণ্ডাতে বহি আছো।
লাঞ্চ কৰিলা?
মই লাঞ্চ কৰিলো, কৰিলো তুমি।
মই এনেই আছো, কৰা নাই এতিয়ালে লাঞ্চ, নাই কৰিম আৰু কৰা নাই, এইকেইদিন কি কৰিছা ঘৰত? কলেজো বন্ধ।
মই এনেই আছো আৰু অলপ, টিভি চাওঁ, ফোন চাওঁ, অলপ কোক মানে কিবা কিবি নতুন-নতুন খানা বনাও। খেল এতিয়াটো ফিফা ষ্টাৰ্ট হলেই যোৱা কালিৰ পৰা ফিফা চাইছো, উম, ভাল খেলিছে কিন্তু, অ। মই টিভিত চাই আছোঁ, তোমাৰ ইউনিট ফাইভ কিবা এনেকুৱাত
অ- অ সেইটোতে, ময়ো সেইটোতে চাইছো, কি এইবোৰ ৰাতিকে আৰম্ভ হয় আৰু।
সেইটোবে- সেইটোৱে, সিহঁতৰ সেই আমাৰ লগত টাইমতো নিমিলে কাৰণে প্ৰব্লেম হৈ গৈছে। বাকী, এনে চাব ভাল হৈছে কিন্তু।
অ, চাইটো ভালে লাগে বাৰু, খালী আমাৰ টিভিত মানে তোমাৰ। উম, আ, কুৱালিতিটো ইমান ভাল নাথাকে।
অ, কেতিয়াবা হেৰি হৈ যায়, হয়- হয় আৰু এফালে ৰাতিপুৱাও বহুত জল্দি হৈ গৈছে, চাৰে সাত তাত উঠিব নোৱাৰোটো। টোপনিৰ পৰা, অ-অ, উম তাকে আৰু অ। ফোনত মই তোমাৰ ইউটিউব- ইউটিউব চাওঁ, ৰিল চাওঁ, তাৰ পিছত তোমাৰ ইউটিউবত বেছিভাগ ক'ব গ'লে এবাৰ ইউটিউবটো অন কৰি যেতিয়া লও খুলি-খুলি পিনে তোমাৰ লগা- লগ চৰ্ট বিলাক চোৱা যায়। তাৰপিছত স্বৰ্টছ অলপ টাইম।
আজিকালি ইজি আৰু, তোমাৰ মাতটো ভালকে আহা নাই?
এতিয়া শুনি পাইছা? মোৰ ভইচ টো, অ- অ, মানে কি কয় কেতিয়াবা মানে এনে হেৰি চৰ্টছ বিলাক এনেকে স্ক্ৰল কৰি থাকোতে অলপ হেৰি হয়। আমনিও লাগে ৰিল টাইপ। ও লাগি যায়। চ কেতিয়াবা ইউটিউব চেনেলৰ ভিডিঅ' কিছুমান চাওঁ আৰু।
অ, তুমি-তুমি ইউটিউবত মানে, ভিডিঅ'ত সেয়া চ চাইছিলা নে নাই আগতে মানে ইণ্ডিয়াজ গট টেলেণ্ট।
অ-অ, চাইছিলো। চাইছিলো বিলাক, উম-উম-উম, বহুত-বহুত। বহুত-বহুত ভাল লাগিছিল। এইবিলাক সৰু-সৰু নষ্টাই যোৱা আৰু নায়ে-নায়ে, তাকে
ছেকেণ্ড চিজেন আহিব বুলি কৈছে।
উম-উম-উম, কৈছে অহ, কিবা হয়।
চালা নে নাই, চামেৰেনে যে ৰিচেন্টলি মানে ভিডিঅ' এটা দিছিলে ইউটিউবত।
ইউটিউবত চোৱা নাই নেকি?
মানে তাৰ যে মানে তাৰ মানে ক'লে আৰু জাৰ্নিটো মানে কেনেকৈ কি হল মানে আকৌ যে কামবেক কৰিব ছেকেণ্ড চিজন সেইটো ভিডিঅ অ অ সেই ভিডিঅটো ভাল লাগিছে আৰু ষ্টেণ্ড আপ কমেডি আজিকালি বহুত চলিছে ।
অ ষ্টেণ্ড আপ কমেদি চলিছে অ এনে তুমি অসমীয়াত কি কি চোৱা?
অসমীয়াত তোমাৰ অ মই কেতিয়াবা এ তোমাৰ অসমীয়া যে কাহিনী বিলাক থাকে কেতিয়াবা ভাল লাগে সেইবোৰ বোৰ চাই বাও অসমীয়া গান চানে চাওঁ আৰু
ভিডিঅ বিলাক
আৰু ৰিচেন্টলি তোমাৰ এই চুপা চুপিখনো চালো ইউটিউবত
অ অ এই তাতেখন এতিয়া নতুনকে এখন ৰিলিজো হব নহয় হয় হয়ে হ'লো চাগে উ উ হৈ গ'ল হৈ গল আজি আজি হয়ে নেকি শুক্ৰবাৰ আজি হ'ব চাগে
অ এবাৰ হলত আছে নেকি
উম উম শুক্ৰবাৰে নতুন চিনেমা উম উম অসমীয়া বিলাকত এ ভালে লাগে চাই গোটেই হেৰি ইউটিউব বিলাক কিছুমান আৰু এই ডিম্পুৰ ব্লগতটো অবেচলি চাবই লাগিব
অ অ তাৰতো মানে আৰু ভালেই আৰু তাৰ ভাল লাগে ভিডিঅ' বোৰ তাই
ভাল লাগে ভাল লাগে আৰু এইটো তুমি নতুনকে মই এতিয়া মানে এইকেইদিন থাকিল নহয় বন্ধ তোমাৰ নতুনকে মই এতিয়া ষ্টিম চাবলৈ শিকিলো অলপ জানা নতুনকে যে অসমীয়া বন্ধু
অ অ অ মই সেইকেইটাত তাৰ ভিডিঅ' কেইটা মই সেয়া চাওঁ বেছি বেছিকে এই ইনষ্টাগ্ৰামত অ ক'ত চাব পাৰি সেইবোৰ মানে হয়
এনে তুমি ইউটিউবত সিহঁত তাতে বন্ধু ষ্ট্ৰীম বুলি মাৰি ছাবা সিহঁতে আঠটা বজাত সদায় লাইভ আহেই অ তাতে চাব পাৰি আৰু এটা কিবা এটা ষ্ট্ৰিম বুলি কিবা এটা এপ এটা আছে নেকি সেইটো মই ডাউনলোড কৰা নাই ফোনত জেগা নাই মানে দেই কাৰণে এনে ইউটিউবৰ তোমাৰ। বন্ধু ষ্টিম বুলি মাৰি চাবা লাইভ আহে সিহঁতে তাতে চাব পাৰি
সদায় আহে নেকি?
উম-উম, সদায়-সদায় ইহতে নতুন- নতুন কাৰেণ্ট-এফেয়াৰচ বিলাকৰ কথা বৰ্তমানৰ পলিটিক, কথা কিবা-কিবি সেই ধেৰ ইচু আলোচনা কৰে।
অ'-অ'-অ' ভাল লাগে অ', মানে- জেনুইন হয়', আৰু -আৰু ৰিয়েল- ইনঞ্চিডেণ্টবিলাক,
উম ', একদম সত্য,
ভাল লাগে, অ', ভাল লাগে, এইকাৰণে আৰু বাকী তুমি সেয়া চোৱা নে নাই,
কি অ', ইউটিউবত কাৰ্টুন আৰু গোটেইখিনি -গোটেই নহয় কি', কিছুমান চেনেলটো মই ছাবস্ক্ৰাইব কৰাই আছে মোৰ ইউটিউবত। ইউটিউবৰ সে, বিলাকত, সেইবিলাক থাকে তাৰপিছত, আৰু ইউটিউবত এ', এই তোমাৰ যে, নতুনকে এইকেইদিন বহুত মানে গৈছে দেই অ ', যে ', চিষ্টাৰ- ভন্টি দুতা মানে এনেকে অ', খাই-খাই- খাই যে দৌৰি দৌৰি এ',
অ', অ' কিবা ফুডী-চিষ্টাৰ নেকি সিহঁতে অ', সিহঁতে অ', সিহঁতৰ ভাল লাগে ৰিলতো চাও ইনচ শৰ্টছঅতো,
যে', শান্তি লাগে চাই যেনেকে দৌৰি-দৌৰি খাব চেটিছফাইদ হয় সেইটোয়ে আৰু ভাল- লাগে
খোৱা আজিকালি তোমাৰ ভিডিঅ, ' বিলাক চাই ভাল লাগে। মানে এমেৰিকান যে ', আৰু এজনী যে, ছোৱালীয়ে যে', তোমাৰ পেষ্ট্ৰি খাই থাকে, তাই অ'- অ' তাই আগতে লছ-এঞ্জেলিছৰে খাইছিলে কিন্তু, এতিয়া মানে, গোটেই মানে, বা ফ্ৰান্সতো,
উম-উম খাই পাই অ', -অ' ভাল লাগে, বহুত ভাল লাগে, সেইখিনি বস্তু অ'- অ' আৰু মানে খোৱাৰ সেইটো হেৰি বিলাক ভাল লাগে, খোৱাৰ -ভল্গ আৰু এনে নৰ্মেল কিছুমান ভ্লগো বনাই যে ফতুবিলাকো ভাল লাগে।
মই, এই তোমাৰ এজনী চাও। মানে আগতে মানে যেতিয়া এই তোমাৰ, তিনি বছৰ মান আগতে মানে, তাইক মানে, বহুত চাইছিলোঁ। তোমাৰ, এই অ' কি নাম আছিলে জানো, পু ইন কৰিয়া, মানে তাই মানে কৰিয়াত থাক কে আৰু। তাই মানে কৰিয়াৰ। লাইফ ষ্টাইল টো তাইৰ মানে দেখাই আৰু তাই কি কৰে, কি নক কৰে, ‌কেনেকে চলে মানে তাৰে কেনেকুৱা হয় মানে, তেতিয়া মানে তোমাৰ বি টি এছৰ ক্ৰেজটো আছিলে। ত' ততিয়া মানে একদম কোৰিয়াত কি চলি আছে চব জানিব মন যায়। তেতিয়া চাইছিলো মানে, আৰু বাকীতো অ' কোৱা, ‌ কোৱা।
না, না তুমি কি কৈছিলা?
মই কৈ আছিলো মানে, ইউটিউবতো এই বি টি এছৰ কনচাৰ্ট চনচাৰ্টু চাওঁ।
অ' অ' সেইবিলাক হয়, অ।
গান চান, মানে গান ৰিলিজ হ'লেতো তাতেই ছোৱালী
উম! উম! উম উম! আমাৰ এনেও, এ হেৰি এটা কথা জানা আমাৰ ইণ্ডিয়াত তোমাৰটো ইউটিউব, তোমাৰ দুহেজাৰ আঠ চনত হৈছিলে। টু থাউজেণ্ড এইটত হৈছিলে বোলে, সেইটোয়ে আৰু প্লেটফৰ্ম মানে ফাৰষ্ট হেৰি, ফাইভত হৈছিলে। সেনেকুৱা বিলাক আছে।
মানে আমাৰ‌ ইণ্ডিয়াত, ইণ্ডিয়াত, মানে টু থাউজেণ্ড এইট ত আহিছিলে।
অ' অ' লঞ্চ হৈছিলে, লোকেল প্লেটফৰ্মত, মানে কি কয় অভাৰল মানে ইউটিউব টো বহুত খিনি, মানে মানুহৰ জ্ঞান।
অ' অ' আৰু আগত তেতিয়া মানে তোমাৰ কেটামান একাউণ্টে আছিলে, কিন্তু আজিকালি চব বে এডিটিং ভিডিঅ' জানে, ত' মানে চব ধৰণৰে ভিদিঅ আছে আজিকালি, ভাল লাগে সেইকাৰণে চাই, মানে কিবা এটা প্ৰব্লেম হ'লেও তুমি ব পাৰা আৰু ক্লাছ মানে তোমাৰ পঢ়িবৰ কাৰণেও, ন'টচৰ কাৰণে
একদম মানে যে ইটোবো এইটো বহুত ভাল কৰিছিল কিছুমানে তোমাৰ কংগ্ৰেছে ই পি এছ চ এ পি এছ এইবিলাক মানে ভিডিঅ চেনেল খুলি লৈছে তোমাৰ ধৰা এইবিলাক ভিডিঅ' বনাই পঢ়াই ক্লাছ টেনৰ
অ অ আমাৰে ক্লাছ টেনত কিমান ভাল হয় চাপৰ এই ব্ৰেইনলি এপ এটা আছিল যে এপ এটা আছিল তাৰে হেয়া‌ ও‌ আছিলে ইউটুবত
উম উম মানে বহুত খিনি সহায় কৰিছে কিন্তু ইউটিউব টোৱে আমাক আৰু এইটো হেৰি
এতিয়া তোমাৰ আমাৰ ডিগিৰি টাইম ত মানে চব নাথাকে তাকে কিন্তু মানে মানে যোনবিলাক চি বি এছ ই বৰ্ড বা ছেবা বৰ্ডৰো আজিকালি আহিছে
অ অ আহিছে আহিছে গোটেইখিনি ভালে খিনি সেইখিনি মানে ইউটিউবত মানে আপডেট হৈছে আৰু ইউটিউবৰ সেই যোনে মানে হেৰি যিকোনো ভিডিঅ' নিদিয়ক কিয় কিছুমান চবৰেটো উপকাৰী থাকে
অ অ অ কিছুমান থাকে
এটা সেইটোয়ে আৰু কিছুমানে বস্তু তোমাৰ বহুত জ্ঞান মানে পাই যায় এটা ভেৰিত ।
অ অ আৰু আগতে মানে তোমাৰ ইউটিউব মানে নৰ‌মেল আছিলে চবেই চাব পাৰা তেতিয়া মানে তোমাৰ এডাল কণ্টেন্টো আহে কিন্তু আজিকালি মানে তোমাৰ চৰ কাৰণেও এটা ইউটিউব কিবা আহে
দিছে দিছে
তাতে মানে কিটছৰ বস্তু বস্তুবোৰে আহে
উম উম ভাল লাগে বহুত ডেভলপ কৰিছে হয় সেইটো কাৰণে ভাল লাগে আৰু
আৰু বাকী তুমি সেয়া পোৱা নে নাই
অ' ষ্টেণ্ড-আপ কমেডি চাওঁ আৰু মানে চাওঁ কিন্তু ইমান এয়া খুব কমেই চোৱা হয় বুলি ক'ব
অ, '-অ, '-অ ।
চোৱা যায় ।
বেছিকে আজিকালি বেছিকেতো ইশ্বৰ্ট চোৱা যায় । হোৱাট শ্বৰ্ট পিন্ধি ভালো লাগে পটকে চেচ হয় । গেম বোৰ চাই ভাল লাগে শ্বৰ্ট শ্বৰ্ট যে গেমবোৰ খেলি থাকে
অ' গেমবোৰ খেলি থাকে অ' সেইটোয়ে।
কিবি সেইবোৰ ।
তোমাৰ এতিয়া বৰ্তমান কিবা হেৰি ইউটিউবৰ এনে কোনোবা কোনোবা হেৰি বহুত বিখ্যাত মানুহৰ এনেকুৱা কিবা নাম জনা নেকি তুমি?
বিখ্যাত মানে এতিয়া টো ফেমাচ মানে ইণ্ডিয়াৰ ন'
উম-উম ইণ্ডিয়াৰ
ইণ্ডিয়াৰটো তোমাৰ এই আগতেতো এটা টাইমত কেৰি মিনিতিক বহুত চাইছিলো।
কেৰিমিনতি অ', - অ' ।
ভিডিঅ' বিলাক ষ্ট্ৰিম বোৰ সেইবোৰ বহুত চাইছিলো । কিন্তু আজিকালি মানে ইণ্ডিয়াৰ সেনেকে আছে বহুত কোনবা, কোনবি ।
মন গৈছে বস্তুটো উম-উম-উম আৰু কিছুমানৰ মানে আৰু বস্তুতটো কামো কৰি দিছোঁ‌ । মানে অলপ আমুৱাই যায় আমনি কৰি দিয়ে বস্তুটো সে কাৰণে ।
সেই কাৰণে ভাল নালাগে । মোৰ ৰিচেন্টলি লাষ্ট তোমাৰ সেয়াও হয়, সেয়াই ভাল লাগিলে খালি এই চামেৰেনাৰ ষ্টেণ্ড আপ কমেডিবোৰ আৰু তাৰ ইণ্ডিয়া গট-লেট । দেন সেইটোৱে মই বহুত চালো আৰু আৰু সেনেকে মোৰ ইমান ভাল লাগা নাইকো
উম-উম আৰু ইউটিউবত ভাল, ভাল এই শ্বৰ্ট ভিডিঅ' বিলাকো কি কয় শ্বৰ্ট ফিল্ম বিলাক চাব পা
অ, '-অ' শ্বৰ্টছ ফিল্ম বিলাক সেইবোৰ ভাল লাগে চাই আৰু তোমাৰ সেয়া চোৱা যাম নেকি এ এই এইবিলাগ যে পয়ট্ৰি কৰে যে শ্বায়েৰী-টায়েৰী
অ' সেইবিলাকো চোৱা যায় হয়-হয়। মোৰ এটা সপোন আছে ইউটিউব চেনেল খুলি আনে ক'বাত ভালকে ভিডিঅ'-চিডিঅ' বনাব পাৰিম, এডিট কৰিব পাৰিম আৰু এদিন
অ' মানে সেনেকেতো মন আছেই কিন্তু এডিটিংটোৰ কাৰণেহে
উম উম এডিনৰ কাৰণে অলপ প্ৰব্লেম হয় আৰু
মিটিং আজিকালি বহুত হৈ গৈছে ভাল।
বহুত বুত বহুত বহুত বহুত সেইটো কাৰণে সেইটোয়ে আৰু ঠিক আছে দিয়া বাৰু ৰাখো
অ' অ' দে এতিয়া ঠিক আছে দিয়া ৰাখিছো দিয়া অ' অ' দিয়া হ'ব দিয়া অ'